হেল্ল', হেল্ল',
হেল্ল',
অহ', কি কৰিছা?
এয়া আছিলোঁ এনে, তুমি?
এ মইও আছিলোঁ ',
অহ',
কাম এটা কৰি আছিলো, এ কাম এটা কৰি আছিলো।
অ কি ক
এ কুঁহিয়াৰ দুডাল মান হেৰি কৰিবলৈ লৈছিলো।
কি কৰিব লৈছিলা?
এ কাটিছিলো মানে, খাবলে।
অ ঘৰতে আছে নেকি তোমালোকৰ, কুহিয়াৰ?
অ ঘৰতে অকমান খেতি কৰা হয় আৰু। এ এনেই মানে কামে নিকামে লগাবলৈহে কৰা হয়, তেনেকে হেৰি কে নহয় আৰু, সৰহকে নহয় আৰ, খেতি হিচাপে।
অ-অ, আজি বাৰু হেৰি আমাৰ মই বিদ্যা মই যে কৰি আছো, বিদ্যালয়খনলৈও গৈছিলো।
অ'।
তাতো সেই কুহিয়াৰ বিষয়ে আজি মই বিজ্ঞানৰ ক্লাছটোত অকমান ল'ৰা ছোৱালীখিনিক কৈছিলো বাৰু।
হয় হয়।
উম
কুঁহিয়া তোমাৰ অসমৰ এক গুৰুত্বপূৰ্ণ নগদ শস্য, গম পোৱা!
হয়।
ইয়াৰ খেতিৰ জৰিয়তে মানে বহু কৃষকে উপাৰ্জন কৰি আছে, এতিয়া কুঁহিয়াৰ পৰা তোমাৰ সেইটো গুড় প্ৰস্তুত কৰা হয়।
হয়-হয়, হয়, কিন্তু কুঁহিয়া খেতিৰ বাবে মানে, অ মাটি, তুমি অ মই জানো বাৰু, তুমি কোৱাচোন মানে কেনেধৰণৰ মাটি উপযোগী, কুহিয়াৰ কাৰণে?
তোমাৰ, হেৰি কি উৰ্বৰা থাকিব লাগে আৰু মাটিখিনিৰ। পানী ওলাই যাব পৰা মাটি হ'ব লাগে মানে কুঁহিয়াৰ খেতিৰ বাবে। অ সেইটো বিশেষ, বিশেষ উপযোগী আৰু, যথেষ্ট মানে তোমাক সু য্যৰ পোহৰোও পৰিব লাগে।
হয়-হয়।
মানে চেচুকীয়া জেগা নহয়, মানে সূৰ্যৰ পোহৰ পৰা বা পানীতো ওলাই যাব পৰা তেনেকুৱা, মাটি হ'ব লাগে আৰু।
অ মানে সেইটো কাৰণে চাবাচোন কুঁহিয়াৰ যিবিলাক খেতি, সেই খেতি বিলাক অলপো মানে চাহ পৰা জেগাত নাথাকে, গোটেই একদম মানে সূৰ্যৰ ডাইৰেক্ট পোহৰটো পৰিব লাগিব, তেতিয়াহে মানে সেই শস্যটো মানে কুঁহিয়াৰটো ভাল হয় বা সেই কুঁহিয়াৰটো মানে বৃদ্ধি হয়।
হয়, কুঁহিয়াৰ তুমি এনেকুৱা গছৰ তোমাৰ এই স্বাস্থ্যয়বান, স্বাস্থ্যয়ৱান কাণ্ডৰ টুকুৰা যাক বিজ কাণ্ড বুলি কোৱা হয়, সেই মাটিত তোমাৰ মাটিত মানে শাৰী-শাৰী কৰি ৰোৱা হয়, গম পাইছা নাই, বীজতটো মানে ৰোৱা কথা কৈছো মই। সেই সঠিক দূৰত বজাৰ ৰোৱাতটো মানে অতি প্ৰয়োজন, তেতিয়াহে তোমাৰ কুঁহিয়াৰ খিনি খেতি হিচাপে ভাল হ'ব মানে।
অ' হয়-হয়, কাৰণ মানে এ এটা ডিচেঞ্চ মেইনটেইন কৰিব লাগিব ন য কাৰণ দোৰৰ হয়-হয় আৰু খেতিতটো বিজ ৰোৱা পিছতো বহুত খিনি কাম কৰিব লগা থাকে, বিভিন্ন ধৰণৰ মানে কব লাগিব কুঁহিয়াৰৰ, উ। নিয়মিত পানী যোগান দিব লাগিব অপ তিহণ আঁতৰাব লাগিব, আকৌ সাৰু দিব লাগিব।
পানী সাৰৰ সঠিক ব্যৱহাৰো আৰু পোক পৰুৱা নিয়ন্ত্ৰণো কৰিব লাগিব, পোক পৰুৱটো ধৰিবই, মিঠা হয় বস্তুটো।
হয়-হয় আৰু নল'লেহে উৎপাদনতটো বৃদ্ধি পাব।
উৎপাদন বৃদ্ধি পায় অ'। অকল কুঁহিয়াৰ খেতি বুলি নহয়, প্ৰতিটো অ', প্ৰতিটো বস্তুৱে বা প্ৰতিটো অ, শস্যই আমি ৰু তে অকল ৰোৱা অকল ৰুই পেলাই আমাৰ মানে-মানে আমাৰ নিজৰ কৰ্তব্য খিনি এদাই নহয় আমি তাক প্ৰতিপালন কৰিব লাগিব, এয়া হাবি বন বোৰ আঁতৰাই দিব লাগিব।
অ', হয়। ধান খেতিতটো যথে ধান খেতিও তেনেকুৱাই ন? ধান খেতিও যেনেকে তেনেকে কৰিলে নহ'ব। ধান খেতি বাাহ হওঁক মাটিমাহ হওঁক সৰিয়হ হওঁক প্ৰতিবিধ শস্যতে যথেষ্ট খিনি কষ্টও লাগিব য
কষ্টও থাকে, ভালকে তোমাক কষ্টৰ, কষ্ট কৰিলেহে তুমি লাভৱান এটা কিবা এটা পাবা। তোমাৰ লাভ হব, তুমি কষ্ট হব বুলি যদি কামটো নকৰা মানে তোমাৰতো লাভ নহয়, তুমিতো একো নোপোৱা তাৰ পৰা।
হয়, হয়, এই কুঁহিয়াৰ খেতি কেতিয়া চপোৱা হয় জানানে নাই?
অ', সাধাৰণতে তুমি দহ মাহৰ পৰা বাৰ মাহৰ ভিতৰতে কুঁহিয়াৰ বোৰ পকি যায় মানে। তেতিয়া তুমে কৃষকে মানে কাটি কল বা মানে বজাৰতে বিক্ৰী কৰিব পাৰে আৰু।
অ', আৰু এটা জান নাই কুঁহিয়াৰ ৰসটো খালে কিন্তু স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী আক।
হয়, হয়, উপকাৰী। তুমি কুঁহিয়াৰ তাৰ পৰা চেনী গুৰ, মানে এইবোৰ মিঠাই কিবা এইবোৰ প্ৰস্তুত কৰা হয় নহয়। কুঁহিয়াৰ তোমাৰ এই শুকান যিটো মানে পেলাই যোৱা পেলাই দিয়া হয় জাবৰটো যে
হয়, হয়।
হেল্ল'? অ', ইন্ধন বা মানে কাগজ উদ্যোগতো হেনো ইয়াৰ ব্যৱহাৰ কৰা হয়।
অ, হয় নেকি?
অ'।
আৰু মই সে সেইটোৱে, কুঁহিয়াৰ ৰসটো বহুত উপকাৰী কাৰণ তাত মানে অ, প্ৰাকৃতিক ভাৱে যিটো চেনি আৰু পানী থাকে আৰু গৰমৰ দিনত শৰীৰটোক যথেষ্ট পৰিমামানে সতেজ কৰি ৰাখে কুঁহিয়াৰ ৰখে।
হয়, হয়। তুমি এতিয়া দেখা-দেখা পাইছাই চাগে, এতিয়া যে ৰাস্তাৰ কাষে-কাষে ম সৰু-সৰু দোকান বোৰ দিছে। মানে দোকান দি স্বাৱলম্বিতা হৈছে আৰু এনেকুৱা কুঁহিয়াৰ পোৱা মানে এনেকে মেচিন ওলাইছে পেৰা।
অ', অ', হয়, হয়।
ৰাস্তাই-ৰাস্তাই দেখিছা চাগে গৰম দিনত এতিয়া মানুহৰ কাৰণেতো বহুত সুবিধা হৈছে।
অ', মানে ক্ষুদ্ৰ ব্যৱসায়ী সকলে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱা এটা
স্বাৱলম্বী হোৱাৰ অ', স্বাৱলম্বী হবলৈও এইটো মানে ডাঙৰ এ এটা সুবিধা।
হয়, হয় কাৰণ তেতিয়া কুহিয়াৰ ৰসটো কাৰণ স্বাস্থ্যৰ কাৰণেও ভাল, আৰু দুই ফালৰ পৰা মানে উপকাৰী আৰু।
উপকাৰী অ'।
কিন্তু কি হৈছে জানা? বৰ্তমান দেখা মতে যিসমূহ কি মানে কুঁহিয়াৰৰ মানে ক্ষেত্ৰত কেহিয়াৰ খেতিৰ ক্ষেত্ৰত কৃষক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।
হয়, হয় সেইটোয়ে তোমাৰ অনিমিয়ত বৰষুণ হৈছে। বান খৰাং পোক পৰুৱাৰ আক্ৰমণ আছেই তোমাৰ উৎপাদন ব্যয় উুঠি আৰু বজাৰটোত মানে সেই মূল্য়তটো নোপোৱাটো এটা ডাঙৰ সমস্যয়া হৈ পৰিছে। যিমানতটো কষ্ট হৈ যায় যিমান খিনি টকা তাক মানে কৰিব লগা হৈছে কিন্তু সেইমতে মানে কৃষকে সেই উপাৰ্জনটো অ', ল'ব পৰা নাই মানে।
এই সমস্যাবোৰৰ কিন্তু সমাধান কৰিব লাগিব। নহলে ব্যৱসায় সকলৰ বহুত অনিষ্ঠ সাধন হ'ব কিন্তু।
হয়-হয় এই সমস্যাবোৰৰ সমাধান মানে কৰিব লাগিব তোমাৰ এনেকুৱা উন্নত জাতৰ বীজ ব্যৱহাৰ
হয়।
আৰু কৰিব লাগিব, ব্যৱস্থাও কৰিব লাগিব।
অ', হয়-হয়।
চৰকাৰী সহায় আৰু কৃষকসকলৰ প্ৰশিক্ষণ দিয়াৰ জৰিয়তেও এই সমস্যয়াবোৰ বহু পৰিণে তোমাৰ কমাব পাৰি, জানানে?
হয়-হয়। আৰু বতৰৰ ওপৰত মানে অত্যাধিক নিৰ্ভৰশীল হ'ব নালাগিব মানুহে জলসিঞ্চনৰ ব্যৱস্থা কৰি নিজে মানে পানী দিব লাগিব, অ', নহলে বতৰৰ ওপত বেছি নিৰ্ভৰ কৰি থাকিলে আজিকালিতো বতৰ বহুত পৰিৱৰ্তন হৈ থাকে।
অ', আজিকালি আগৰ দৰে নহয়-নহয়, বতৰো সলনি হ'ল।
হয়-হয় আৰু কুঁহিয়াৰ যিসকল কৃষক কৃষক সেই কৃষক সকলকো চৰকাৰে কিবা এটা মানে ব্যৱস্থা কৰিব লাগিছিলে।
হয়-হয়। কুঁহিয়াৰ খেতিয়ে তোমাৰ গ্ৰাম্য অৰ্থনীতিতো যথেষ্ট অৱদান আগবঢ়াইছে জানানে?
হয়-হয় একেবাৰে ঠিক কথা কৈছা কাৰণ ইয়াৰ লগত যি চেনী মানে গুড় উৎপাদন হয় আৰু পৰিবহন আৰু ব্যৱসায় যিহেতু মানে বহু লোকৰ কৰ্ম সংস্থাপন হয়। যিসমূহ মানে কুঁহিয়াটো যদি বৃহৎ পৰিমমানণৰ কৰিব পৰা হয়, তেতিয়া।
হয়-হয় অ', আৰু এতিয়া তোমাৰ আমি মানে কৃষকসকলৰ কঠোৰ পৰিশ্ৰমকো আমি সদায় সন্মান জনোৱা উচিত।
হয়-হয় কাৰণ কৃষকসকলৰ পৰিশ্ৰমৰ বাবেইতটো আমি বিভিন্ন কৃষিজাত সামগ্ৰী বা খাদ্য সমূহ পাওঁ, কৃষকেতো আমাৰ পেটৰ মানে অন্নমুঠিৰ যোগান ধৰে।
হয়-হয় এনে মানে এইটো অ' আজি মানে তুমি মই আ কি কৃষক হে মই মানে কুঁহিয়াৰ কথা ক'লত আজি ইমানখিনি কথা যে ওলাই গ'ল, এই আলোচনাটোৰ পৰা মোৰো বহুত উপকাৰ হ'ল। তুমি কিছুমান কথা ক'লা যিখিনি মই এ মোৰ-মোৰ ক্ষুত্ৰ যিটো মানে কুঁহিয়াৰ খেতি তাটো মই বিভিন্ন ধৰণে মানে তাত উপকাৰ হ'লো সেইখিনিত পালন কৰিবলৈ কাৰনে।
হয়-হয় কাৰণ মানে কি হয়, কাৰ এইবিলাক আমাৰ অসমতো কুঁহিয়াৰ খেতিটোৰ বেছি মানে চাহিদাটো নাই মানুহে ইমান নাজানে সেইটো কৰিব, হয়। বহুত মানে লাভ আছে বা কুঁহিয়াৰ খেতিও যে মানে কৰি মানুহে বহুত যথেষ্ট খিনি অৰ্থনৈতিক ভাৱে লাভান্বিত হ'ব পাৰে। সেইখিনি কথা আচলতে জনসাধাৰণৰ মানৰ মাজত সজাগতা জনোৱাতটো উচিত।
উচিত-উচিত। পাৰে নহয় এতিয়া যেনেকে এতিয়া মাজুলী ফালে আছে কুঁহিয়াৰ খেতি গোলাঘাটত আছে কুঁহিয়াৰ খেতি, তেওঁলোকে সেইবোৰ কৰিও বহুত উপাৰ্জন কৰিছে। আৰু তোমাৰ আৰু এটা আৰু, এইটো সাচি গছ যে?
অ'।
খাচি গছৰ খেতি কৰি বহুতে বহুত মানে পইচা আ হেৰি কৰিছে। পাইছে। মানে স্বাৱলম্বী এটা হৈছে আৰু।
অ', কাৰণ নহ'লে কেৱল মাত্ৰ গৰমৰ দিনতহে সেই কুঁহিয়াৰ ৰসৰ যিটো মানে চাহিদাটো বৃদ্ধি পায়। ঠাণ্ডা দিনতো কুঁহিয়াৰ ৰসৰ ফালে মানুহে নাচায় কিন্তু সেই টো যে ঠাণ্ডা বা গৰম দিন দুইটা দিনতে মানুহৰ বাবে উপকাৰী।
উপকাৰী তোমাৰ এ‌, উম। অ, বেমাৰ-আজাৰ বহুততে মানে তোমাৰ এই কুঁহিয়াৰ ৰসটো খালে ভাল।
আজিকালি বটলত যোন বিলাক ড্ৰিংকচ পায়। ক'ল্ড ড্ৰিংকচ পায় সেইবিলাকতো স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী।
সেয়াই মানুহে সেইবোৰ কিনি খায় কিন্তু এই যিটো লোকেল তোমাৰ কুঁহিয়াৰ পৰা যিটো প্ৰস্তুত কৰিছে। সেইটো খাব সেইবোৰ মানে খাবলৈ মানুহ ইমান আগ্ৰহ নকৰে।
আৰু, আৰু সেই সেই বিশ টকাৰ এটা মানে এটা। বিশ টকা এটা দিবলে মানুহে বেয়া পায় কিন্তু সেই কল্ড ড্ৰিংকচটো আকৌ মানুহে আশী নব্বৈ টকাত কিনি দিয়ে।
হয়, হয় তুমি ঠিক কথাই কৈছা।
হয়, সেয়েহে মানুহখিনিয়েও অকনমান জানিব লাগে। নিজৰ স্বাস্থ্যৰ প্ৰতি অকমান সজাগ হ'ব লাগে। কোন বস্তু ভাল কোনটো বস্তু বেয়া সেইটো চাব লাগে আৰু। সে অ' জানিব লাগে। আৰু আৰু আগচাম মানে কুঁহিয়াৰ খেতিত। তোৰ ওপৰতো মানুহে গুৰুত্ব দিব লাগে। ঞ প্ৰশিক্ষনৰৰ ব্যৱস্থা কৰিব লাগে তুমি কোৱা নিচিনাকে।
হয়, হয় আৰু কুঁহিয়াতো অকল সেইবোৰতে নহয় নহয় আমাৰ এতিয়া। এ আমাৰ নাম প্ৰ প্ৰসংগ কিবা এটা পাতিলে বা শৰাই এখন দিয়া বুলি ক'লে। ফল-মূলৰ ভিতৰতো আমাৰ কুঁহিয়াৰটোও পৰে।
অ, কুঁহিয়াৰ অবিহনেটো প্ৰসাদটো ভাল নালাগে।
কুঁহিয়াটো মানে কলটো যেনেকুৱা প্ৰয়োজনীয় কুঁহিয়াৰটো তেনেকেই প্ৰয়োজনীয়। বা কল নাৰিকল কুঁহিয়া সেইকেইটা থাকেই আউ।
হয়, হয় আৰু কুঁহিয়াৰটো নহ'লে কিবা প্ৰসাদৰ যিখন মানে।
শৰাই খন মানে তোমাৰ আধৰুৱা নিচিনা হৈ যায় হয়, হয়। ভাল লাগিলে দেই আজি কথা পাতি।
সঁচাকে ভাল লাগিলে বহুত দিনৰ মূৰত কিবা ভাল কথা এটা পা।
কিবা ভাল কথা এটা পাতিলো হয়, হয়। কুঁহিয়াৰ কথা, এনেই চাবলৈ গ'লে এইটোতোনো কি বিষয় হয় নাই বাৰু, কুঁহিয়াৰ কথা মানুহে পাতে নেকি মানে এনেকুৱা এটা বিষয় কিন্তু ইয়াৰ ভিতৰতো যে কিমান আমি জানিবলগীয়া কথা আছে। এইটোৰ পৰাও যে মানুহে মানে অ'
আজিয়ে বহুত তুমি হয় আজি বহুত তুমিও শিকিলা, মইও শিকিলো।
হয়, হয় ময়ো শিকিলো। মই মানে কাবাক কবও পাৰিম এতিয়া।
অ' হয়, আৰু মানে যিমান খিনি জ্ঞান থাকিব লাগে, সেইখিনি অকমান হলেওতো আজি পাইছো।
পাইছো পাইছো।
হুম।
মানুহক শিক শিকাৰ লগত তোমাৰ সৰু, ডাঙৰ তেনেকুৱা বুলি একো নাই, মানুহে সকলোৰে পৰাই শিকিব লগীয়া থাকে। শিক্ষক এজনে এজনেও মানে ছাত্ৰৰ পৰা শিকিব লগা থাকে বা ছা ৰতো থাকেই কিন্তু শিক্ষকেও মানে ছাত্ৰ-ছাত্ৰীৰ পৰা বহুত কথা শিকিব পাৰে।
সেইটো বয়সৰ তাত মানে নাথাকে কোনো। ভেদা ভেদ নাথাকে হয়, তাকে ময়ো কুহি
অ কোৱা।
কুঁহিয়াৰ কথা কলত মোৰ এতিয়া কুঁহিয়াৰ খাবলৈকে মন গৈছে।
হয়, মোৰতো কুঁহিয়াৰ সেই ৰসটো খাবলে মন গৈছে। তেনেকৈ এগিলাচ যদি পাই গ'লো হেঁতেন তেনেকুৱা লাগিছে মানে।
অ, কাৰণ ইমান খিনি মানে উপকাৰীও উপকাৰিতা গম পালো যে।
ন মানে কুঁহিয়াৰ এতিয়া আছে, কিন্তু সেই তেনেকুৱা কুঁহিয়াৰটো নহয় মানে কুঁহিয়াৰ যিটো মানে পেৰি পেলাই তোমাৰ ৰসটো ওলাই, সেই ৰস এগিলাছ মান যদি খাব পালোহেঁতেন মোৰ এনেকুৱা লাগিছে। এনেতো ঘৰতে মোৰ আছেই, উম।
হয় মেচিন টো নাথাকিলে,
অ', মেচিনতটো আগতেটো তেনেকুৱা মেচিন নাছিলে আকৌ। ডাঙৰ হেৰি এটা আছিলে তাত কুহিয়াৰ এডাল সেয়াহে ভৰাই দিয়ে, এতিয়া দেখিছোঁ এতিয়া সৰু-সৰু তেনেকুৱা মানে মেচিন ওলালে।
হয়, হয়, তাকে। অ', ঠিকে আছে তেতিয়াহলে আজিলে ৰাখোঁ ন।